কি কৰি আছ?
এইয়া নক'বই আও আজি অসুবিধা গা- পা ধুই এইয়া তাঁতখন অকণমান বোলো বওঁ।
গাটো ভালকে অ গাটো ভালকে ধুলি নে?
এ ধুলো ধুলো গাটো ভালকে ধুইছোঁ।
অ ভালকে ধুবি পাই, চাফ চিকুণ হৈ বৈ ধুনীয়াকে লেতেৰাকে
নক'বই আও এইবোৰ লৰা- ছোৱালীয়ে উৎপাত লগাই আছে গৰম বন্ধ ইমান কান্দি কা- টি উৎপাত লগাই আছে গাঁৱলে যা-
গাঁৱলে যায় অ যা যা গাঁৱলে যাওঁতেনে ধুনীয়াকে যাবি
তাকে হে। অ, যাব লাগিব এতিয়া নহয়। নাই খোৱা নাই খোৱা, খামহে ভাত কি হ'ল বনাই থলে থৈ গাখীৰ চাহ একাপ খাই দিলোঁ। তাৰ পিছত এতিয়া ভাত খাবলে মনে যোৱা নাই, আকৌ ওচৰৰ মানুহ এজনীয়ে ফোন কৰি কাষজনীয়ে মাতিছে চাহ একাপ বাকিছো আহ খাহি বুলি।
অ। এ হেৰি আক, গাখীৰ চাহকাপ খাই দিয়াৰ পিছত একো খাবলে মন নাযায়।
তাকে হে বোলো - চাহকাপ বোলো খাই আহোঁগে তা পাহে বোলো ভাত খাম আও।
অ আমাৰো সেই ওচৰৰ মানুহজনীয়ে উম উম গাখীৰ অকন লৈ আহিছিলে
অঁ।
তাৰ চাহ খালোঁ।
অঁ।
খুৰী এজনীয়ে, তা পা সেই খাই মেলি ভাত খোৱা দেৰি।
অ অ, তা পা ল'ৰাটো ঠিকেই আছে?
ল'ৰা ঠিকেই আছে অ, বায়েক আহিব একদম উৎপাত ফূৰ্তি।
হে!
আহ, এই ওচৰৰ ছোৱালী এজনী আহিছিলে তাৰ লগৰে ছোৱালীজনীক কৈছে হেৰি চোফা কাপোৰ বোৰ বেয়া নকৰিবি আলহী আহিব আমাৰ।
অ, হয় নেকি?
উম, একদম বেলেগ আৰু।
বায়েকক বৰ ভাল পায় আৰু!
উম, বায়েক আহিব এতিয়া, ক'ব নোৱাৰা হৈ আছে! আজি। এনেই ফোনত কথা না পাতে। আজি, দহ বাৰ মান ফোন কৰিছে।
অ'! তাকেহে, মই এতিয়া অ'! কৈছোঁ, কাইলৈ যাম। আকৌ, ঘৰ ওচৰৰ মানুহ এজনী বোকা দিব। বোলোঁ, কাইলে ৰোই থৈ যাওঁ, পৰহিলে বোলোঁ সেই গুচি যাওঁ।
অ'!
তাৰপিছত, এতিয়া নেমানে। আকৌ, নেযায়ো অকলে। মই কৈছোঁ আজিতো যাওঁ। থৈ
স্কুল-চিস্কুল বন্ধ দিয়াৰ পিছত, ল'ৰা-ছোৱালী বিলাকৰ অকমান ওলাই যাবলৈ মন যায়েই।
উম, কন্দা-কটা হুলস্থুল! তাৰ পিছতে, বোলোঁ তোক থৈ আহিম, তই যেইদিন থাক, থাক। এতিয়া আৰু যে, পেহাইটোক লৈ আহি
অ'! তাৰাপা, তেনেকে নামানে।
নামানে।
তেনেকে নেমানে।
নেমানে-নেমানে, মই যাব লাগে।
উম। সেই, কাষৰ ছোৱালীজনীয়ে হুলস্থুল কৰি আছে। আমাৰ লৰাই কৈছে, মনে-মনে, মায়ে ফোনত কথা পাতি তি আছে।
অ'! তাৰপিছতে, ভাত-পানী কিহে খোৱালে?
ভাত-পানী, দালি বনালোঁ। তাৰপা, কালি চন্দা, ৰূপচন্দা মাছ আনিছিলে। ইমান মাছ অকণমান খাবলৈ মন গৈছে। মই বোলোঁ, মাছ অকণ লৈ আহিবচোন? ডাঙৰ মাছ, এই সেইবোৰ কাৱৈ পুঠিবোৰ খাবলৈ মন যোৱা নাই।
অ'!
তাৰপা সেই,
মাছ আনিবলৈ ক'লোঁ, সেই মাছ আনিছিলে, মাছেই খালোঁ। তোমালোকৰ তাত, তহঁতৰ তাত, মাছ পুঠি ওলাইছেনে?
উম, মাছ পুঠি নাই! সৈ খাল এটাত, দুদিনমানৰ আগত সিঁচিছিলোঁ, ওচৰ বোৱাৰী কেইজনীৰ লগত। তাৰপিছত, সেই, গোটেই কেইজনীয়ে ধৰি মেলি, সেয়া তেতিয়া, ওলাইছিলে। তাৰপৰা, বৰষুণ নাই-নাই- নাই আৰু।
তাৰপা, এতিয়া হেনোঁ আকৌ, সেইখিনিত মাছ হৈছে। খালি, পানী ঢেৰ! কোৱাহে
ঢেৰ পানী-ঢেৰ পানী! ধৰিবলে নোৱাৰি। তাকেহে, এইবাৰ মাছ ধৰিবলৈকে আহিব আৰু?
তাকে, যাব লাগিব। সেই, কোনোবাইদিনা আকৌ, ৰ'দ বা দিছে ন' শুকালে আকৌ, যাম আৰু।
অ'! তাকেহে।
উম, এদুম মাছ নো কি কি লাভ হৈছে। আমাৰ সেই, তেতিয়া আনিলোঁৱে এঠাইৰ পৰা আনি পেলনি, আমাৰ ঘৰ
অ'! তাৰাপা, সৌ কালি মোৰ, ভন্টি ল'ৰাটো আহিছিলে, মাছ পুঠি নাই। বোলোঁ, মাংস খনকে আনি খা, তাকো মোৰ অসুবিধা। তিনিওটাই যি খন বনাইছে, এটাই অকমান পিঁয়াজ-চিয়াঁজ দি ভাজিছে, তাৰপৰা, মাংসকণ এটাই ঢালিছে। আকৌ, টেষ্ট কৰিছে, টষ্ট কৰি আকৌ, পানী ঢালি, ঢলাৰ পিছত উতলিবলে পোৱাই নাই, কেঁচাই-কেঁচাই টেষ্ট কৰিছে।
খাবলে পাৰিছে, পোৱা, খাব পৰা হ'লগেনে?
হ হ'ল গে হ'ল গে পিয়াজ চিয়াজ আদা নহৰু পৰা ধৰি চব যোগাৰ কলৈ আছে।
অ অ হওক তেওঁ তেনেকেই শিকিছে যে। বাপকে এতিয়া তোমাৰ মানুহজন তহতৰ মানুহজন কেতিয়া আহিব?
তাকেহে কেতিয়ানো আহে জানো এই দুদিনতে আহিম বুলি কৈছে?
অ, আহে হে আহ সোনকালে আহি আহিবোৰ শু মৰা কিবা কঠিয়া তোলা এটা মেনেজ ফুৰিব পাৰিলো বাতিকন তেতিয়া বোকা দিলে?
এ হেৰি হৈ আছে আকৌ আহি ন হৈছে মালিকে‌ তুতুৱাই আছে। সেইকাৰণে আকৌ গুচি আহিব নোৱাৰা হ'ল নাই দিয়া আৰু
পাবলগীয়া খিনি দি দিব লাগে আৰু চবৰে চবেই কামৰ কাৰণেহে যায় পইচাৰ অভাৱ। হে যায় চব ফূুৰ্তিত কোনো নাযায় নহয়। সেইটোকে বুজি নাপায় অ থকা মানুহবোৰে।
নাপাই নাপাই সেইকাৰণে এতিয়া দিন বাৰ ইমান তাৰিখে দিবি বুলি কনফাৰ্ম কৰি ল যেনিবা দিম বুলি কুলতহে বোলে সেই তাৰিখেহে যাম কথাত কাম মানুহ লগাব লাগে এনেকে বুলি কৈছে।
উম ম ন বাইক কঠা বতৰ পোৱা পইছা কেইটা যদি নিদিয়ে পথাৰত মানুহ লগাব লাগে। কিবা কৰিব লাগে?
অ মানুহজন ঘৰতে আছেনে?
অ,
আপোনাৰ মানুহজন ঘৰতে আছে নে?
ঘৰতে আছিলে এতিয়া এই যোৱাবাৰীলৈ গৈছে যৰাাবাৰীৰ পৰা কিবা হেৰি? কাৰেণ্টৰকে পানীৰ এ দিনে কিবা আনিবলৈ গৈছে আনি আকৌ বেলেগ মানুহে ত লগাবগে লাগে?
অ,
লগাই মেলি আৰু আকৌ আলহীও আহিব আলহী মানে অন্য ছোৱালী মামাক আইতাকৰ ঘৰত থাকে যে। ছোৱালীক থবলে ছোৱালীক থবলে আহিব তাই দুদি দুদিন মান কাৰণে আহে আকৌ মামা মায় ঘৰ মাকৰ ঘৰলে।
অ তাকে এইবাৰ আহিলে দুদিনমান থকাকে আমাৰ ফালেও লৈ আহিব থকাকে
ই নাথাকে অকল দুদিন থাকিব।
অ দেখাও নাই বহুত দিন কিমান ডাঙৰনো হ'ল। লৈ আহিবচোন বা দিতাকে হলো।
উম তাকো বাৰু দিনটীয়াকে এপাক নিব পাৰিম কিন্তু হা
ল'ৰা ছাগে বৰ ডাঙৰ হ'ল।
ল'ৰা বহুত ডাঙৰ হ'ল অ বহুত দিন দেখা নাই নহয় তহঁতি সিফালে আহিবেলা আজিকালি ভাল ইমান গাড়ী গুৰা বোৰ আছে আহিব নোৱাৰ। আগৰ মানুহ ইমান খোজকাঢ়ি কাঢ়ি ইমান দূৰণিলে যায়। হা।
অ এ মনত। হি থাকে বোলো, লোৱা তোলে আহিব ছোৱালীজনীকো লৈ আহিব।
অ', মনত পৰিলে, আমি দেখুৱাই থৈ, থৈ আহিবগে লাগিব মানে।
অহ
মনত পৰিলে নিজে চাই গ'লেহিয়ে হ'ল।
অ', তাপা হেৰি নহয়, খেতি
হ খেতি আমাৰ ৰুম, এডখৰ ৰুলো।
অ',
অ', দখ খ ৰুবলৈ আছে, এতিয়া কেতিয়াকে ৰোৱা হয় জানো পাই। বৰষুণ দিলে মানে হে আৰম্ভ কৰিম আৰু আকৌ। মকাৰা জাল হৈছে ধেৰ, মকা জাল হয় নে ঘৰত?
মকৰা জাল আমাৰ ঘৰত নায়ে, বৰ কে নহয়।
নাই ন, আমাৰ তাতে আমাৰ ওচৰৰ ল'ৰাটোৱে হেই স্প্ৰে এটা আনিছে, মোক কৈছিলে, হেৰি, আপুনি স্প্ৰেটো মাৰি দিয়কহি চুন ন হেৰিম বুলি কৈছিলে আৰু তাকে মাৰিবহি লাগিব। এই, যদি মাৰিলে কামত আহে মই এটা আনিম' সি তাৰ কামত আহিছে, য'ত, য'ত, সি স্প্ৰে ম